হেল্ল
হেল্ল
কি কৰিছা?
এয়া টোৰ শুই আছিলো।
অঁ কালি গা ধুই পেলাই দিব। গ্ৰুপত মেছেজ দিছিলে গা ধুবলৈ আহিছিলে নেকি কোনোবা?
গা ধুবলে নাই যোৱা নেকি?
নাই এয়া কিবা মেছেজ পাইছিলো মই ইযাতে। আছোঁ নাই মানে এটা দিছিলে দচি জৈন এ আমাৰ গুৰুপটোত।
অ
অঁ
গ্ৰুপত নাই নহয়।
অঁ, এই ৰ'দ খৰ মাৰি ৰ'দ দিব বুইছা ধামাকা ৰ'দ দিব এতিয়া।
ৰ'দ মানে এতিয়া ধামাকা ৰ'দ মানেতো বহুত বেয়াকে দিব এতিয়া জুলাই মাহতটো গৰম মানে। জুলাই মাহতটো গৰম মানে বহুত বেয়া গৰম আহিব এতিয়া।
জুলাই জুলাইতো অগষ্ট দুপুৰা দিব ন।
উম, আগতে বৰষুণ দি ললে এতিয়া পুৰা ৰ'দ দিব।
অঁ
খেতি চেতি আগষ্টৰ ছেপ্তেম্বৰ মানলৈহে হ'বগৈ চাগে।
এ কঠীয়া তুলিব পৰা নাই মানুহ এনেকুৱাই ৰ'দ।
উম
লকাই ৰূপ দিছে, কঠীয়া তুলিব পৰা নাই শান্তিকে।
উম, কি কৰি আছ?
এনেই ফেনখন লগাই বহি আছো বাহিৰৰ ৰুমতে, কি কৰ তুমি?
মইতো ভাত, গা-পা ধুই ভাত-পানী খাই এতিয়া এয়া বিছনাতে পৰিলো অকন।
মোৰ বেয়া টুপনি ধৰি আছে। কিন্তু এ, মোৰ ৰুমৰ ফেন এখন বেয়া হৈ থাকিলে মানে, বাই ৰুমতে বহি আছোঁগে আৰু।
উম। এনেকুৱা এ, এনেকুৱা দিনতো হেৰি হয়, পুৰা
বেয়া হোৱা এই গাতো ধুই দিয়া লগে-লগে অ ভাত, গাটো ধুই পেলাই যেতিয়া তুমি ভাতকেইটা খাই দিবা ন, অকল শুবলৈ মন যায়, বেয়া টোপনি আৰু মোবাইল চাই থাকিলেতো শেষেই।
উম, মই আজি মোৰ কালিতো দিনত গোটেই মোবাইল চাই-চাই হেৰিয়ে হৈ গ'ল! নেটৰ নেট মানে হাণ্ড্ৰেড পাৰ্চেণ্ট গুচিয়ে গ'ল।
মোৰ ফিফ্টি পাৰ্চেণ্ট মাৰিলে এতিয়া।
মোৰ এতিয়া মৰা নাই বাৰু! আজি চোৱা নাই ইমান।
ফিফটি ফিফটি পাৰ্চেন্ট এটা মাৰিলে ফিফটি পাৰ্চেন্ট মাৰিব বাকী আছে আৰু। কেতিয়ালেনো মাৰিব জানো! তাকে ৰখি আছো। অঁ।
কালি-পৰহিৰে পৰা নাই হাতত, তাৰপিছত মনজিৎক কৈছো মনজিতে আকৌ ভৰাই দিছে।
ভিল্ৰ মনজিৎ নেকি!
এ, হেৰি এইটো, অনিলৰ সখীয়েক।
অ, অ, অ, খানা যে খাইছিলোঁ।
পিছে
অ।
মই এদিন ললো মোকো এদিন দিলে দু দুটকা এটা।
উম। মোক হেৰিকে ভৰাই দিছে, মই খুজিলো তাৰ ভৰাই দিলে তাৰপিছত।
অহ।
উম, ভাত কিহে খালে?
ভাত তোমাৰ আজি হেৰি বনাইছিলে, এইটো কি বুলি কয়? দালি আছিলে, তাৰপিছত জাত জাতিলাও এনেকে মাছ তেনে কিবা ভাজি এটা বনালে তাৰপিছত পিটিকা লগালে একটা
আহ! আহ!
তেনেকে মাৰি দিছোঁ আৰু।
উম। মোৰ আকৌ কালি হেৰি আছিলে, আমাৰ কালি ৰাতি মাংস আনিছিলে। মাংস তাকে ৰাতিপুৱালৈ থৈ ৰাতিপুৱালেও আছিলে।
এ, মাংস আনি থ'লে ৰাতিপুৱা খাই খুব-খুব ভাল লাগে।
উম, ৰাতিপুৱা মাংসটো খাই ভাল লাগে, পুৰা গ্ৰেভি হৈ থাকে না।
মানে বস্তুতটো গ্ৰেভিকে যদি বনাই থয়, ৰাতিপুৱা খাবলৈ বস্তুতটো ভাল হয়, হয় নে নাই?
উম, চামনিয়া পৰি থাকে যে।
উম
কাই পৰা পৰি থাকে যে
মই এইটো মানে কওঁ মানে যে থৈ দিবি বুলি ঘৰত কৈ দিওঁ।
মই
ৰাতি খাবই নালাগে। ৰাতি বনাই মেলাই ৰাতিপুৱাই খাব লাগে একচোৱেলি। বেছি ভাল লাগে খাই হয় নাই?
টেষ্টটো বেলেগ মজা হয় থাকে কিন্তু উম। তাৰপিছত ফিল্ড আহিবি নাই?
হা?
যাব লাগিব খোজকাঢ়ি
অঁ।
খোজ কাঢ়ি খোজকাঢ়ি যাবা নে কি?
খোজকাঢ়িয়েই যাম।
অ।
খোজকাঢ়িয়েই যাব লাগিব, কি সি বাইক লৈ যাব। মই তোৰ আকৌ বাইক বনোৱাই নাই নহয়।
অ বাইকখন কেতিয়া বনাবা কেতিয়া বাইক?
চাই লওঁ। এই বিকাশ দাক কব লাগিব। বিকাশ বিকাশ দাই যদি হেৰি কৰি দিয়ে আৰু। বনাই ল'ম
অঁ।
সোনকালে আহিবি অলপ আজি আকৌ তেনেকে কালি নিচিনাকে দৈ দিব লাগিব।
কালি
জাপটোও মাৰিব লাগিব জাপটো বহুত দিন মৰা নাই নহয়। গম পাইছা নাই?
জাপটো কালি মাৰিলা মাৰিলা নাই বাৰু?
কালি মাৰিলো, কালি তোৰ প্ৰথম চাত ফাউল চাউল হোৱা নাই। ফাউল চাউল নোহোৱাকে ষোল্ল ফুট গ'ল, ষোল্ল ফুট গ'ল। তাৰপিছত ছেকেণ্ড চাত ছেকেণ্ড চাতটো কমেও চাৰে সোত্তৰ মানত পৰিছো। তাকে সেই আগফালৰ পতাটো উম আগফালৰ পতাটো ওলাই গ'ল আঙুলিকেইটাই পতাটোৱে ওলাই গ'ল।
মই আকৌ তোমাৰ ফাউল নোহোৱাকে চাৰে সোতৰ মাৰিছো ছেকেণ্ড বাৰ।
উম মোৰ ফাউল মানে বেছি ফাউল হোৱা নাই মানে তোৰ এবেকেট মান এবেকেতো হোৱা নাই অকণমান হৈছে এয়াঙুল মান হৈছে।
অ চাইকেলিংটো মাৰা আক
হা? চাইকেলিংটো চাইকেলিংটো নাহে আক'। চাইকেলিংটো তোৰ মানে হে হে চাইকেলিংটো চাইকেলিংটো মাজতে শিকিছিলো নহয়। এই বালিত তেতিয়াতো আহিছিলে। এ এতিয়া আছাম পুলিচৰ আগতে, তেতিয়া চাইকেলিং টো আহিছিলে এতিয়া মানে তো হেৰি হ'ল আকৌ মানে আকৌ ৰেষ্ট দি দিলোঁ যে আকৌ চাইকেলিংটো নহা হৈ গ'ল অকল এতিয়া হাতটো আহে চাইকেলিংৰ টাইপত কিন্তু ভৰিকেইটা নাহে ভৰিকেইটা কোচ খাই গুচি যায়
হে কালি বা বাবুদাই আগতে বাবুদাই চাইকেলিং ভাল মাৰে ন
এই বাবুৱে আগতে ওঠৰ ফুট ততকে কমত নাথাকেই
চাইকেলিঙে মা
চাইকেলিঙে মাৰে সি
এই ইনষ্টেণ্ট পিক আপটো পোৱা নাই
ষ্টেমবিঘা মানেই সেয়া আৰু কিমান দিন বহি দিলে সি আসাম পুলিচৰ পৰা একো কৰাই নাই নহয় বহিয়ে দিলে
সেই তেতিয়াৰ পৰা
উম কেতিয়াবা বহিদিলে বহিদিলে আৱ ফোন কৰিলও এই এইবাৰ নিদো আৰু আমুক কৰিম তেনেকে তেনেকে কৰি দিয়া আৰু
অ
সেইকাৰণে সেই নমতা ম মনতো নোযোৱা হৈ যায় মোত মোতকৈও ডাঙৰ নহয় জানো সি
অ
মোটকে এব
ফ ফৰেষ্টৰ আছে ন বয়খ
ফৰেষ্ট দিব পাৰিব আছাম পুলিচৰ নোৱাই সি ফৰেষ্ট পাৰিব
অঁ
পিছত আৱ কানেক্স উম কানেকশ্যন নাই তেতিয়াবা নাই আও কাই ফিল্ডৰ পৰা অহাৰ পৰাই আকৌ আকৌ লগ পাইছোঁ ফোনৰ নম্বৰটো হেৰাই থাকিলে তা
ন
আগতে তাৰ সিয়ে মই একেলগে এক একেলগে দৌৰো একেলগে মানে তাৰ তায়ে মোয়ে লেংটো একেই
অ
লেংটো একেই তাৰ পিকআপো একেই তোৰ আগতে মানে পুৰা চেম পিক আপত দুইটাই একে ষ্টেপতে মাৰি থাকো টাইমিঙো পুৰা মজা টাইমিং আছিলে।
অ
এই তাৰিছত সি নহাৰ আগতে এতিয়া আকৌ কালি কি হ'ল কালি মই কি মজা ষ্টেপ এটাত ৰানিং কৰি আছোঁ
অ
ৰী তুৰাজে ৰীতুৰজেও যে আছে ইটোৰাজো গৈ আছে মোৰ পুকত হেৰিও গৈ বিশ্বও গৈ আছে
অ
তাৰপিছত ঋতুৰাজ, ঋতুৰাজ আকৌ কি হ'ল এ সেইটো কি মোতকে আকৌ বহুত বহুত মানে পঞ্চাশ মিটাৰ মান ডিচষ্টেন্ঞ্চত আহি গ'ল নেকি তেনেকুৱা আহি গ'ল তাৰপিছত বিশ্ব কিন্তু পোকাগুৱা গৈ আছে মই কৈছো বল অত পাক মাৰো বিশ্বই গৈছে বোলে কালি মই হেৰি মাৰিলো সাত ৰানিং আঠ ৰানিং হৈছিলে
অ
আঠ ৰাণিং হৈছিলে। সি সি পাগলে কি ৰখিলে নহয়।
পোন্ধৰটা।
অ বিশৰ চাৰিবাৰ পাকতে ৰখি দিলে।
অঁ।
তাৰপিছত আৰু ৰখি দিয়াৰ পিছত, মোৰ পিক আপটো কমি গুচি গ'ল।
অ।
মানে পিক আপটো মানে আৰু তোৰ লগত গৈ থাকিলে কিমান হয় মানে হ'লেও যুজ তা দি থাকে না পিছত এটা গৈ থাকিলে মানে আগবাঢ়িবলৈ দিবলৈ নোৱাৰ নিচিনা লাগি থাকে নাই, আগবাঢ়িবলৈ নিদিওঁ ইয়াত, পূৰা এটা ষ্টেপত পিক আপত গৈ থকা হয় কিন্তু যেতিয়া পিছতো যদি ৰখি দিয়ে তোৰ আগতো এটা গৈ থাকিলে ভাল পিছত যদি তই ৰখি দিয়ে কি হব? সেইকাৰণে আ হেৰি নকৰিলো আৰু।
অ।
উ তালৈ কিমান লাগে বহুত ভাল টাইমিং লাগিছিলে বেই মোক।
পাদিনে।
উম।
ইতিয়া বাৰ বা বাৰমান লাগিছে নে?
তোৰ মানে মদ যদি পুৰা সেই এ বয়ত্ৰিশ ইচ কমপ্লিট কৰি দিয়াহেতেনটো তে এ টুৱেলভ টেন মান তেনেকুৱা মানত সোমাই গ'ল।
বানচ
উম। বহুত মজা টাইমিং লাগিচিলে কালি। তাৰপা আজিও তেনেকে মাৰিব লাগিব আজি আজি কমপ্লিট কৰিব লাগিব, কৰি পেলাই আকৌ জাপ - চাপ মাৰিব লাগিব। চিলিম্বাৰটোতো মৰাই নাই বহুত দিন হ'ল।
অ। আজি কিমান ধৰিবা?
আজি ফাইৱমান মাৰিম নেকি?
আ ফাইভ কিল, ফাইভ কিলোমিটাৰ।
উম, উম।
তাকে মও ভাবি আছো তাকে।
ত' কালি, উম কালি মই ক বহুত এটা মজা পিক আপত গৈ আছিলো।
খালি মো মজা পিকআপ মো মও চাৰি নম্বৰ পাবলৈকে পাঁচ, সাতচল্লিশ তেনেকুৱাতে সোমাই দিছিলো কিন্তু ছয় নম্বৰ পাকটোত মই তোমাৰ কি পাঁচ নম্বৰ পাকটোত অকণ শ্ল হলোঁ, ছয় নম্বৰ পাকটোত ৰখি দিলোঁহী আও।
আৰু দুপাক থাকিলেগে।
উম।
কিন্তু মই যদি কমপ্লিট মাৰিলোহেতেন অকমান বিকা হলে মও বাৰ, ত্ৰিশ চ আগতে সোমালোহেতেন বা বাৰ, ত্ৰিশমান লাগিলেহেতেন বাৰ, ত্ৰিশ, পঞ্চলিচমান লাগিলে
একেইটো তেনেকুৱাই হ'ল আজি চিলিম্বাৰটো মাৰি চাব লাগিব। বহুত দিন হল মৰা নাই না। চিলিণ্ডাৰটো চিলিণ্ডাৰটো কনফিডেনছ- কনফিডেন্ আছে বাৰো।
হাঁ।
কিন্তু, মানে কনফিডেন্ঞ্চটো আছে।
অঁ'
কি হয়?